আহ, হেল্লো শুনা পাইছা?
পাইছোঁ পাইছোঁ, কি কৰি আছা?
মই মানে ল'ৰা ছোৱালী কেইটা হেৰি খাই যে এ ৰাতিপুৱা মানে আমি তাকে বটলটো মানে শেষ হল, আহ, ভৰাবলে মোৰ পাহৰি থাকিলোঁ এতিয়া মনত পৰিছে তাকে বটলটো উলি আনিছোঁ মই বোলো নতুন পেকেট এটা ভৰাই থওঁ ৰাতি আকৌ উঠিলে ৰাতি তিনটা হৈ যে খৰ খৰাই থাকে।
ঠিকে আছে। এই হেৰি কথা এটা সুধিম এই অনলাইন শ্বপিঙত তোমাৰ মিনট্ৰা, ফ্লিপকাৰ্ট, মিছ' আৰু এমেজন, জনৰ ভিতৰত মানে, কোনটো বছি ভাল লাগে, কৰি মানে ভাল পোৱা আৰু
কোনটো বুলি ক'লে কেনেকে কম মানে হেৰি হয় ন মানে বস্তু কিনাৰ লগত কথা কিছুমান বস্তু কিছুমান হেৰি চাইটত ভাল হয় এতিয়া মানে ইলেক্ট্ৰনিক বিলাক দুইটাতে ভাল ফ্লিপকাৰ্টতো ভাল আমাজনতো ভাল বাকী আমাজনত এটা মই ভাল পাওঁ কি ছাবস্ক্ৰিপচনটো আছেতো, আৰু প্লাছ মানে, এই হেৰিটো আম, মেমবাৰশ্বীপ থাকিলে নে কিছুমান বস্তু মানে নেক্সট দে ডেলিভাৰী দি দিয়ে। মানে ইম্পৰ্টেণ্ট আৰু এতিয়া, মোৰ মানে ধৰা যাব নোৱাৰোঁ, কিন্তু কালিলৈ ভিতৰত হ'লে মানে মোক ভাল আছিল বস্তুটো। অৰ্ডাৰ, অৰ্ডাৰ কৰি দিলে মানে এতিয়া যোৱাকালি মই বস্তু এটা অৰ্ডাৰ কৰিলোঁ, আজি আহি গ'ল। ত' মানে মই এ সেই তেনেকুৱা কিছুমান বস্তু ভাল পাওঁ আৰু কিছুমান বস্তু ধৰা অকমান কম দামত লাগে, কিন্তু মান ৰখিবও পাৰি, তেনেকুৱা বিলাক মই কেতিয়াবা মিছ' চিচ'ত দি দিওঁ।
এতিয়া হেৰি, কিছুমান বস্ত টো যোনবিলাক মিন্ত্ৰা বা এমেজ, এইবিলাকত যদি কম, মানে দামটো অলপ বেছি দেখায়। বাকী ৱেবছাইটত, কিছুমান ৱেবছাইট আছে নেকি? যোনটো মানে কমত পোৱা।
অ', কেটামান মই পাইছিলোঁ কিন্তু দেই। এ, ৱেবচাইট বিলাকৰ নামটো এতিয়া মনত নাথাকে নহয়। তেনেকুৱা মানে সদায় নাচাওঁটো, এই কেতিয়াবা ফেচ বুক বা ইনষ্টাগ্ৰাম এনেকে চাৰ্চ কৰিলে কেতিয়াবা কিছুমান বস্তু মানে পাওঁ, এই ধৰা বেডচীট হওঁক অ বা ফৌচা কভাৰ এনেকুৱা বিলাক মই চৌফা কভাৰ এটা অৰ্ডাৰ দিছিলো আহি পোৱা হি নাই মানে তেওঁ সেই, অনলাইন সেই চাইডটো মানে, চাইটৰ পৰা মোৰ পিন ক'ডত নাহে বোলে। তাৰ পিছত কলো আপুনি পোচটেলত দি দিওঁক তাৰ পিছত কলে অ' ঠিক আছে। তেখ মানে পঠিয়াইছে এতিয়া বন্তত আহোতো পোন্ধৰ দিনৰ ভিতৰত পাম আৰু। কেতিয়াবা সোনকালেই পাওঁ এতিয়া। কাৰণ হেৰী লগত হে কথা আৰু। কেতিয়া আহে বস্তু বিলাক, তথাপিও মই অলপ। ওৱেট কৰিছোঁ মানে হেতু অকণমান উনিক হয়, মানে কমত নহয় বস্তু বিলাক মানে এনেই যত তত মানে চব চাইদতে নাপায় এ মানে তেনে অ ৱেবছাইত বিলাকত বা যিবিলাক তেনেকুৱা লোকেলি বুইছনেছ কৰে সেই বিলাকত পায় কিন্তু এই এনেকুৱা খিনি অ অ মানে কমল লি মানে এনেকে অনলাইন প্লেট ফ্ৰম বিলাকত পোৱা নাযায় মই চাইছিলোঁ কমত বা এনেকে পাই নেকি, কিন্তু দাম বিলাকো বাৰু কম কিন্তু ইমানো বেছি নহয়
মোৰ বও মানে হেৰি আৰু নতুনকে ঘৰ লৈছিলে লওঁতে মানে লাইট কিনিছে, ৱেপছ মানে অনলাইনে কিনিছে বুলি কৈছে তাইবোলে চব বস্তু অনলাইন লৈয় অনলাইন কিনিছে লাইট কেইটা কিন্তু ভাল লাগিছে কেফেত যে লাইট দিয়ে যে সেইকোৱা ধৰণৰ বিভিন্ন ধৰণৰ কিনিছে ধুনীয়া লাগিছে
তাই ৱেবছাইটৰ পৰা কিনিছে অ অ
সেটো আমি এই এইবিলাক দোকানত বিশেষকে এনেকুৱা টাইপৰ নাপাওঁ
নাপায় অ উম উম কাষ্টমছ কৰা চাগে ডিজাইন বিলাক, উম উম উম উম
উম্মামিক
কেতিয়াবা অ নাপাও নাপাও কেতিয়াবা হেৰি বৰ পৰা লিংকটো লৈ থবা ৱেবছাইটৰ তেতিয়া কেতিয়াবা আমি চাৰ্চ কৰি পেলাইও অ ধৰা কেতিয়াবা মন হ'ম মন যায় ন ঘৰত টো মানে অকন সজাওঁ বুলিলে।
উম উম উম উম হ'ব থৈ দিম মই মোৰ মোক কৈছিলে । পাহৰিলো মই আকৌ সুধি পেলাই মই থৈ দিম বাৰু
উম! উম! উম! মানে সেই মনত নাথাকে তেনেকে, ৱেবছাইট বিলাক আমি সদায় নাচাওটো নাম বিলাক মই মনত কেবাৰে নাথাকে, মোৰো মনত নাই নামটো এই অহ হোৱাটছএপ টো চালে ওলাব মানে তাতে তেওঁলোকে ডিটেইলচ খিনি দিছিলে যে, তাতে নামটো লৈ যাব ব্ৰেন কিহৰ মানে? হেৰিটো তেওঁলোকৰ ৱেবচাইটোৰ লিংকটো তোমাক লাগিলে দিম দিয়া ধুনীয়া লাগিছে মানে ফটো হেৰি ইখন চা আহিলেতো দেখিবা বাৰু মাতিম চাবলে অ', তাৰ উপৰিও উম, লিং টো দি দিলে তুমিও তোমাকো যদি লাগে
অ', হ'ব মই দি থৈ দিম আৰু সুধি পেলাই, উ ঠিকে আছে।
উম, অ', পৰ্দাও কিনিছে পৰ্দা অৱশ্যে তাই হেৰি চিনাকি আছে বাৰু হেৰি এই বছৰ চিনাকি আছিলে তেনেকে। পৰ্দা বহুত কমতে পালে সেইটো অফলাইন কৰিছে তাই।
অ'। সেইটো কি হেৰি মানে উ দোকানৰ পৰা আৰু
অ' দোকানৰ পৰায়ে লৈছে চিনাকি হোলচেল মুঠতে মেমজনীৰ মানে চিনাকী হয়। তেনেকে মানে লৈছে। তে এই হেৰি কৰি। ইয়াতে আছে নেকি মেমজনীৰো। চাগে কৰৰবাত দোকান আছে কি। জানে দে। এক্সট্ৰা হেৰী। কে। উম্। আঠাইশ হাজাৰৰ পৰা ডাইৰেক্ট। পোন্ধৰ হাজাৰ দামত কমাই দিছে।
বাহ। বহুতখিনিয়ে কমত পাইছে দে।
পোন্ধৰ হাজাৰ অ'। ধুনীয়া লাগিছে পৰ্দাখনো। হেৰিকে আৰু বহুত ওখ ওপৰ। পাই আহিছে।
অ' তাৰমানে ন ফুটৰ মানে চাগে। আজিকালিতো ন ফুটে লগায়। আজিক অ আগতে ধৰা চাৰে ছ ফুট সাত ফুট এনেকুৱা আছিলে আজিকালি পোৰা ন ফুটে লগোৱা হৈছে। ‌ উম উম উম ভাল লাগে নতুন মানে অ ঘৰ বিলাকো মানে সেইমতে বনালে সেয়া আকৌ চাযে নহ'লে সেই
সেয়া আকৌ এতিয়াহে হৈছে আগতেতো ইমান নাছিলে নহয়।
শুনিছানে
অ এতিয়া শুনিছো নাইকিয়া হৈ গৈছিল মাজতে
এনত লাগি মানে ইণ্টাৰনেটটো অফ হৈ গৈছিলে হঠাতে অ অ
তাকে এতিয়া আগতেতো ইমান নাছিলে ন সৰু এই মানে চেহৰি হেৰিবিলাক হাইট বিলাক আগতে চুটি চুটি আছিলে পৰ্দা বিলাকো চুটি চুটি এতিয়া বহুত দীঘল দীঘল ভাল লাগে। শ্ব'' আহে
আমাৰতো গাঁৱত সেইক গাঁৱৰ ঘৰত সেইকেইদিনত জানাই ন তেনেকুৱা পৰ্দা এখন পৰ্দায় হৈ যায় হয় নাই ইমান অকণমানিকে পৰ্দা কিখন দেখি ভাবিলে হাঁহি উঠে এতিয়া হিহি এতিয়া কেতিয়াবা গাঁও ঘৰত গ'লে মানে এ লাগি থকা দেখো যে আছে আৰু বেছি ভাল লাগিছিলে হ'লেও সেই অকণি অকণি চাইজ বিলাক হেৰি দৰ্জা কিখনো এতিয়া মানে বহি গৈছে নহ ঘৰবিলাকো এই বহি যোৱা কাৰনে দৰ্জা কিখন মানে চাপ চাপৰ হৈ গৈছে আমিও সেই মুৰত লাগি যায় আমাৰো
অ' হৈয়ে উম! আজিকালি ডাঙৰ ডাঙৰ ভালে কৰিছে বাৰু
উম বতাহ চতাহো সোমাই প পোহৰো সোমাই
খালি ইহঁতৰ ঘৰটোৰ খালি এই এখন মস্ত গোল কৰি মানে আৰু দিছে খিৰিকীত গোল কৰি আৰু ডাঙৰ গোল এটা থাকে যে তেনেকুৱা মানে আৰু, কিন্তু সেইখন গ্ৰিল চিল লগালে মই ভাবিছোঁ অপেন থ'ব নেকি। এইখন অপেন নকৰে পোৰা ব্লক কৰি দিছে বতাহ চতাহ নোসোমাবৈ নিকি!
গ্লাছৰ দিছে নেকি
ব্লক গোটেটো ব্লক খুলিব নোৱাৰে, খুলিব পৰা হলে কিন্তু ধুনীয়া
অ' মানে আজিকালি গ্লাছৰ যে ডিজাইন থকা থাকে তেনেকুৱা দিছে নিকি
মন নকৰিলোঁ বাৰু ইমানখিনি আ আৰ্ট টাইপ নাছিলে কিন্তু সেই গ্লাছটো কিন্তু হেৰী গ্লাছ মানে দেখা থাকে যে ইপাৰ হিপাৰে সেনেকোৱা আৰু মানে অলপ মানে হেৰি টাইপ এই ট্ৰাঞ্চলুচেণ্ট মানে আইচৰ দৰে যেনেকে দেখা নাপাই ইফাল সিফাল তেনেকুৱা উম এই খালি এইটো খোলা দিব লগিছিলে নিদিলে বাৰু
ভালেই লাগিছে ভালেই ন দেখিবলে ঘৰটো উম যোৱা হোৱা নাই নহয় বহুতো দিন হ'ল বছৰৰ হ'ল যোৱা ন
মই এই বিহুত গৈছিলোঁ বিহুত যাওঁতে তেতিয়া সোমালে ন সিহঁত অ', নাই সোমোৱা নাছিলে। সোমোৱা কথা নাছিলে, পিছত সোমোৱা কথা আছিলে। পিছত খাইছে মানে ৰুমটো আৰু। ভাল লাগিছে বস্তুবিলাক, ভাল লাগিছে ৰাখিছেই বেছি
উম উম উম, অ, ফাৰ্নিচাৰ বিলাকতো আছিলেই ন তে মানে তেঁওৰ নিজৰে?
অ, আছিলে আছিলে। অ', লৈ গ'ল লৈ গ'ল, চব লৈ গ'ল।
অ, এতিয়া এইটো ঘৰ চাগে খালিয়েই হৈ আছে বস্তু ন?
উম, এত মই যোৱালেতো বাৰু বস্তু নিয়া নাছিলে অলপ এটা দুটা লৈছিলে, এতিয়া খালী হৈছে চাগে। এই, কিন্তু হেৰি কিটা আছে ন, কুকুৰ কেইটা আছে নহয়।
অ', মই
হ, অ', তাতে থৈ দিছে বাৰু, ইয়াতে আহে ৰাতিপুৱা ৰাতিপুৱা, এনেকুৱা, উম।
চবৰ কাৰণে সুবিধা। তেতিয়া সিহঁত থকা পাৰ্টটো ভাৰা দিব এনে কি কৰিব।
ভাৰা নিদিয়ে চাগে, কিয় কাৰণ মানে কু কুকুৰ কেইটাৰ কাৰণে এক্সট্ৰা বনাইছিলে চাইডট, চাইডট বনাইছিল কিন্তু মানে এতিয়া মানে অলপ দিকদাৰ হ'ব নাহিব যে আৰু। লাগিলে হেয়া আৰু লাগিব সময়, হেতু কাৰণে হেৰি কৰিছে মানে
অ, তাতে থব আৰু পিছত দেখা যাব আৰু কি হয়, উম, ঠিকে কৰিছে। চবৰে সুবিধা হোৱাকে।
উম, ইয়াত তাক লৈ গৈছে সিহঁতৰ তাত।
উম।
এটা লৈ গৈছে বোলো সিহঁতৰ তাত। গোটেইকেইটা ৰাখা নাই আৰু, উম, বাকি
ভালে হৈছে দিয়া, হাহা হাহা, উম, ঠিক আছে বাৰু। হ'ব দিয়া আকৌ কৰিবা পিছত কেতিয়াবা উম উম ৰাখো অ অ অ অ বাই বাই গুডনাইট